হয় হয় শুনিছো কি কৰি আছা?
মই এনেই আছো মানু তুমি কি কৰি আছা মানু?
মইো এনেই আছো ৰবা ভাত পানী খালা?
উ অহ খালো ভাত, তুমি খাল নে? এতিয়া গধূলি কৰবালি যাবানে ফুৰিবলৈ।
নাই নাই বৰ্তমান ভবা নাই একো।
অ'।
অ', বাকী আজি আমি অকনমান বিহুৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলোঁ।
অ', হয়, হয়, হয় পাৰি। বিহু ভালেই আমাৰ মানে অসমৰ জাতীয় উৎসৱ যাতে ইটোৰ বিষয়ে আলোচনা কৰাটো আমাৰ মানে অতি আৱশ্যক বা গুৰুত্বপূৰ্ণ বিষয় বুলি
হয়, হয় ঠিক কথাই কৈছে এতিয়া আমাৰ বিহু বুলি ক'লে আমাৰ প্ৰধানকৈ আমাৰ বিহু হৈছে আমাৰ তিনিটা। সেইটো আমাৰ সকলোৱে জানে বাৰু অ', সেয়া হৈছে বহাগ। বিহু কাতি বিহু লগতে মাঘ বিহু আৰু এই বিহুক আমি অন্যয়ান্য নামেৰে জানো যেনেকে বহাগ বিহুক আমি ৰঙালী বিহু নামেৰেও জানো বা কাতি বিহু কঙালী বিহু নামেৰেও জানো আৰু মাঘ বিহুক ভোগালী বিহু নামেৰেও জানো আৰু চাবলৈ গ'লে আমাৰ বিহুৱে আহি হৈছে আমাৰ অসমৰ জাতীয় উৎসৱ বা আমাৰ অসমৰ চিনাকিয়েই হৈছে বিহু আমি বিহুক অসমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বুলি আৰু মই ভাবো অসমৰ সৈতে।
হয়, হয়।
হয়।
উ হয়, হয় তুমি ঠিকে কৈছা বিহু আমাৰ অসমৰ অতি গুৰুত্বপূৰ্ণ উৎসৱ বা জাতীয় উৎসৱ বুলিয়ে কয় যাতে আৰু বিহু, বিহুৰ পৰা বিহু আমাৰ তিনিওটাৰ বুলি তুমি ক'লা সেই তিনিওটাৰ অ‌ন্যান্য তিনিটা নাম আছে যেনে ব'হাগ বিহু ৰঙালী বিহু, কাতি বিহু কঙালী বিহু, আৰু মাঘ বিহু ভঙালী ভোগালী বিহু। এই তিনিওটা উৎসৱৰে আমাৰ বিহু, বিহু আমাৰ অসমৰ কৃষি ভিত্তিক উৎসৱ বুলিও জনা যায়। যেতিয়া আমাৰ মান, আমাৰ--‌ উম', গা- গছৰ পাতবোৰ সলাই বা চ'ত মাহত গছৰ পাতবোৰ সলায় নতুন পাত উ নতুন পাত নতুন পাত গজিবলৈ আৰম্ভ কৰে তাৰ তাৰ পৰাই আমাৰ ব'হাগ বিহু তেতিয়াই আৰু ব'হাগ বিহু আৰম্ভ হোৱা বুলি ক'ব প পৰাৰ দৰে ব'হাগ বিহু আমাৰ চ'তৰ শেষৰ দিনাৰ পৰা আৰম্ভ হয় সেইদিনা আমাৰ গৰু বিহু গৰু বিহুৰ গৰু বিহুৰ দিনা গৰুক আমাৰ নদীলৈ লৈ যায় গৰুক গা ধুৱাই মাহ হালধিৰে মাহ হালধি ঘুহি গা ধুৱাই আৰু গধূলি হ'লে মোৰ গ গৰুক নু নতুন পাঘাৰে, পাঘা দিয়া হয়। তাৰ তাৰ নেক্স দিনা মানুহ বিহু, মানুহ বিহুৰ দিনা আমাৰ মানুহে, সৰুৱে ডাঙৰক সেৱা কৰে আৰু নতুন কাপোৰ লোৱাও দেখা যায় তাৰ পিছত
উ
তাৰপিছ তাৰপিছত গধূলি হ'লে আমাৰ, উম গধূলি হ'লে সকলোৱে ৰং ধেমালি কৰিবলৈ যোৱা দেখা যায়, মানে বিহু নাচিবলৈ যোৱা দেখা যায় তাৰপিছত তৃতীয় দিনা আমাৰ গোঁসাই বিহু গোঁসাই বিহুৰ দিনা বা বা গোঁসাইক সেৱা কৰা হয়। তাৰ পিছত সাত বিহু আমাৰ তাৰমানে বিহু সাত, সাত ব'হাগ বিহু সাত দিন পালন কৰা হয় সেই সাত দিন সাত দিনক আমি সাত বিহু বুলিয়ে জানো তাৰ পিছত তুমি কাতি বিহুৰ বিষয়ে অকমান কবানে, ক'ব পাৰিবানে?
হয়', হয়', কাতি বিহুৰ বিষয়ে ক'বলৈ গ'লে, আহ'পোনপ্ৰথমে আমাৰ অ সেই সময়ত আমাৰ খেতিয়কসকলে বহুত আৰু অহ' অভাৱত পৰা দেখা যায়। য, যাক আমি কোৱা হয়। সেইটো আমাৰ কি বুলি কয় ক তাৰ ফলত আমাৰ কঙাল হোৱা দেখা যায় আমাৰ খেতিয়কসকলৰ হওঁক বা। আহ আমাৰ যিবিলাক, ঘৰত থকা আমাৰ। দোলি অ'ক, হওঁক সেইবোৰৰ আমাৰ। পৰা ধান বোৰ আমাৰ নোহোৱা হোৱা আমাৰ দেখিবলৈ পোৱা যায়। গতিকে আমাৰ কঙালী বিহুত। অ'শুনি আছে নে?
অ', শুনি আছোঁ শুনি আছোঁ কওঁক।
অ, কঙালী বিহুত অ'আমাৰ। আহ গধূলিয়ে আমাৰ ধাননি পথাৰত হওঁক বা আমাৰ যিবিলাক অহ' তামোল -পাণৰ যিবিলাক আমাৰ গছ আছে। সেইবোৰৰ তলত আৰু তুলসীৰ তলত আমাৰ চাকি- বন্তি ধুপ- ধূনা জ্বলাই আমাৰ। তাত সেৱা -অৰ্চনা কৰা আমি দেখিবলৈ পাওঁ বা। আমি আমি সকলোৱে আৰু কৰোঁ লগতে আমাৰ যি ত, আমাৰ গাঁৱৰ সৰু ল'ৰা -ছোৱালীয়ে হওঁক বা গৰখীয়া ল'ৰা সকলে আমাৰ তাত গধূলি হ'লে আমাৰ ঘৰে -ঘৰে আমাৰ শৰাই। আহ ভঙা আমাৰ যিটো আমাৰ গাঁৱলীয়া অঞ্চলত বিশেষকৈ দেখা যায়। সেইটো আমি্ অ, দেখিবলৈ পাওঁ। ঢোল আহ ঢোলতাল আহ শংখ আদিৰে আমাৰ যি আমাৰ শৰাই ভঙা হয়। সেইটো আমি ক, কৰা আমি দেখিবলৈ পাওঁ। আৰু লগতে বহাগ বিহুৰ ক কথা তুমি ক'লাই যে আমাৰ চতৰ সংক্ৰান্তিৰ দিনা আমাৰ। গৰু বিহু সেইদিনা আমাৰ ৰাতিপুৱা নৈ বিল। জান জুৰি আদিত গৰুবোৰক লৈ। যাই গৰুক লাও বেঙেনা খুৱাই দীঘলতি বাটৰে কবাই আমাৰ গৰুক গা ধোৱা আমি। ধৌ বা আমি ধোৱা আমি দেখিবলৈ পাওঁ আৰু। গধূলি আমাৰ গৰুক। অ, গোহালি ঘৰত চাকি বন্তিৰ। মেজি জ্বলাই আমাৰ গৰুক নতুন পঘাৰে বা বিহানেৰে আমাৰ গৰুক। পঘা আমাৰ পিন্ধা আমি দেখা। পাওঁ আৰু পিছদিনা আমাৰ হৈছে মানুহ বিহু। মানুহ বিহু বুলি ক'লে আমাৰ পৌৰাণিক যুগৰ পৰাই যিবিলাক আমাৰ আদান। প্ৰদান যিটো কাৰ্য ইজনে সিজ আপোনৰ আপোনলোকৰ মাজত ইজনে সিজনৰ যিটো আদান প্ৰদান। সেইটো আমি দেখিবলৈ পাওঁ সিদিনা। আৰু আহ নামঘৰ হওক হৰি মন্দিৰ আদিত আমি বিভিন্ন। আহ নাম প্ৰসংগ আৰু ৰং ধেমালিৰে আমি সেই বিহুতো আমি উ উদযাপন কৰা আমি দেখিবলৈ পাওঁ আৰু ক'বলৈ গলে আমাৰ সেই বিহু আমাৰ সাত দিন। আমাৰ কবলৈ গ'লে সাতদিনীয়া আমাৰ। বহাগ বিহুতটো আমাৰ। সাত দিনলৈকে আমাৰ উদযাপন কৰা দেখিবলৈ পাওঁ আৰু এই সাত দিনত আমাৰ বিভিন্ন সাত। শাক-পাচলি সাতবিধ শাক পাচলি আমাৰ। গাঁৱলীয়া সমাজত খোৱা দেখিবলৈ পাওঁ গতিকে। আহ, মাঘ বিহুৰ বিষয়ে অকনমান তুমি কৈ দিয়াচোন।
হয় হয় হয়। তুম মাঘ বিহুৰ বিষয়ে ক'বলৈ গলে আমাৰ পোহৰ শেষৰ দিনা মাঘ বিহু আৰাম। অ' মাঘ বিহু আৰম্ভ হয় সেইদিনা আমি মানে তাৰে আগ আগাৰ দিনাৰ প'ৰা আমাৰ ঘৰৰ পদূলিত বা আমাৰ নাম ঘৰৰ পদূলিত ৰাজহুৱাভ ভাবে আমাৰ ভেলা ঘৰ বনোৱা হয় সেইদিনা সেইয়ে তাত পোহৰ শেষৰ দিনা আমাৰ উ মাঘ বিহু মা মাঘ বিহু আৰম্ভ হয় পুহ মাহত। পুহৰ শেষৰ দিনা আমি উৰুকা বোলো তাক লগে ভাগে আমাৰ গা গাওঁ অঞ্চল লগ সমনি বা গাঁও ঘৰে ঘৰে ঘৰে এসাঁজ ভাল ভালদৰে ভাত বা কিবা সেয়ে আৰু আন মাছ মাংসৰে এসাজ খোৱা হয়। সেয়েহে আমাৰ মানে মাঘ বিহুতো আমাৰ আৰম্ভ হয় আমাৰ যেতিয়া আমাৰ উম শস্য পথাৰ চপোৱা হয় সেইবোৰ আমাৰ ঘৰ আনি সোমোৱাৰ পিছত মাঘ বিহুৰ মানে নতুন নতুন আমাৰ নতুন আমাৰ ধান বা নতুন শাক পাচলিৰে এসাঁজ খোৱা হয়। আহ ত তাৰ পুহৰ শেষৰ দিনা মই ক'লোৱয়ে যে উৰুকা তাৰে উৰুকাৰ দিনা আমি খোৱা নেক্সট দিনা তাৰে ফিৰাৰ দিনা আমাৰ ম সেই কি বুলি কয় মেজি পোৱাই পোৱাই উঠি নদী বা ডাঙৰ ৰাজহুৱা পুখুৰীত গা পা ধুই আহি আমাৰ মেজি জ্বলোৱা হয় মেজি জ্বলোৱা হয় তাৰে পিছত মেজি জ্বলা জ্বলাই উঠি আমাৰ মানে গাঁৱলীয়া সমাজত বা টাউনতো টাউনত কম হোৱা দেখা যায় যে আহ আমাৰ কণী খেল কণী খেল ম'হ যুঁজ বা উম কণী খেল ম'হজুঁজ আদি বা কুকুৰাৰ খেল সেইবোৰ দেখা পোৱা যায়।
হয়।
আগৰ দিনত মানে যেতিয়া আমাৰ ৰ আগৰ দিনত ৰজাসকলে ৰংঘৰত উঠি এইবোৰ খেল চাইছিল বা কৌ প্ৰদৰ্শন কৰিছে প্ৰদৰ্শন কৰা সকলৰ পৰাই তেওঁলোকে উৎসাহিত হৈ উ চাইছিল উৎসাহ উৎসাহেৰে চাইছিল।
হয় হয় হয় আমি দেখিছো যে টো আমাৰ ৰংঘৰ আছে তাত আমাৰ পৌৰাণিক যিবিলাক ৰজা মহাৰজা আছে আছিল তাৰ ওপৰত বহি আমাৰ যি আমাৰ তলৰ যিটো আমাৰ খেলপথাৰ বুলিয়ে ক'ব লাগিব যিটো আমাৰ পথাৰ তাত আমাৰ অ' বহু লৰা ছোৱালী বিহুৰ যিটো আমাৰ পোচাক সেইটো আমাৰ পৰিধান কৰি তাত বিহু নৃট্যৰ লগতে বিভিন্ন ৰং তামচা আমি কৰা দেখিবলৈ পাওঁ আৰু তাৰ ওপৰত থকা যিটো আমাৰ ৰজা মহাৰজা থাকে তাৰ ওপৰৰ পৰাই তেওঁলোক আহ তলত যিবিলাকে আমাৰ আহ সেই বিহুবোৰ প্ৰদৰ্শন কৰে সেইবোৰ চাই আহ সেই ৰজা মহাৰজাাসকলে বহুত উ উৎসাহ পাইছিল আৰু সেইবোৰ দেখি লগতে তুমি কলাই যে যে পুহ মাহৰ সংক্ৰান্তিৰ দিনা আমাৰ মাঘ বিহু আৰু সেইদিনা আহ ৰাতি আমাৰ সকলো আমাৰ আপোন আপোন লোক বা ঘৰৰ সকলো মানুহ একেলগ হৈ আমাৰ ৰাতি ভৰালি হলত আমাৰ এসাঁজ সকলোৱে লগে ভাগে এসাঁজ আমি সকলোৱে মিলা প্ৰীতিৰে খাওঁ আৰু সেই বিহুত আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ আমাৰ পিঠা লাড়ুৰে আমাৰ সেই বিহুটো আমাৰ উদযাপন কৰা বা সেই পিঠা লাড়ুৰ লগত মাঘ বিহুৰ আমাৰ অ' তঃপ্ৰত ভাৱে জড়িত বুলি আৰু মই ভাবো লগতে আমাৰ সেই বিহুত আহ আমাৰ গৰখীয়া লোকসকলে মেজি বনাই বা উৰুকাৰ পিছদিনা আমাৰ সেই মেজিবোৰ আহ জ্বলোৱা হয়, লগতে আমাৰ আহ যিটো আমাৰ গাঁৱলীয়া আমাৰ নামঘৰ আছে হৰি মন্দিৰ আদিত আমাৰ বিভিন্ন উৎসৱেৰে এই অনুষ্ঠানটো আমাৰ যিটো বিহু এই বিহুটো আমাৰ উদযাপন হোৱা আমি দেখিবলৈ পাওঁ। গতিকে তুমি কোনটো বিহুৰ প্ৰতি অতি আৰু আগ্ৰহী?
মই মই বিশেষকৈ মই আমাৰ মই মাঘ বিহুৰ প্ৰতি আগ্ৰহী, কাৰণ মই খাই ভাল প ল'ৰাটো উম মানে আৰু মাঘ বিহুত আমাৰ বিভিন্ন লাৰু পিঠা বনোৱা হয় বা য'ত উৰুকাৰ দিনা আমাৰ উ অ। বহ বহু আঞ্জা পাচলি বা মাছ মাংস এৰে আমাৰ ভৰপূৰ হৈ থাকে। এইবোৰ খাই আৰু ভাল লাগে আৰু। তাৰ পিছত যতে গলেও যি হ'লেও খাবলৈ পায় বা মাছ মাংসই খাবলৈ পায়। উৰু উৰুকা দিনা গ'লে যাৰতাত গ'লেও বা আমাৰ লাৰু পি পিঠা সেই মাঘৰ মাত মাঘৰ মাতোৱে থকাৰ দৰে লাড়ু পিঠা আৰু আমাৰ গাঁও অঞ্চলত বা অসমখনত মাহটোতে এইবোৰ খাবলৈ পায় এইবাবে, তুমি কোনটো বিহুৰ প্ৰতি উৎসাহী এনে?
হয় ময়ো ক'বলৈ গ'লে, ময়ো মাঘ বিহুৰ প্ৰতি আৰু অধিক আগ্ৰহী আৰু। সেইটো বিহুৰ প্ৰতিয়ে মই আৰু বাট চাই থাকো যে কেতিয়া আহে কেতিয়া আহে, আৰু সেই বিহুত আমি দেখিবলৈ পাওঁ যে আমাৰ সেইটো সময়ত আমাৰ কোনো বস্তু নাটনি নহয়। গতিকে মই সেইটো বিহুৱে ভাল গতিকে দিয়ক কথা পাতি ভাল লাগিল বিহুৰ বিষয়ে।
মোৰো ভাল লাগিল তোমাৰ পৰা কিছু কথা হ'লে জানিব পাৰিলো।
হয় হয় ময়ো গতিকে দিয়ক ধন্যবাদ।
ধন্যবাদ।